ভালনে?
ভাল ভাল এই ফেন লৈ আছিলো বা তাৰ পৰা ফেনখন বেছিকে লোৱাৰ কাৰণে নাকটো পুৰা সোফা মাই লৈছে পানীয়ে লাগিব নেকি জানো পাই।
অ এই হব পাৰে এইকেইদিনত বহুত মানুহৰ হেৰি হৈছে মানে, বেমাৰ আজাৰ হৈছে পানী লগা জৰ মাথা বিষ এই বতৰটো কাৰণে হৈছে বাকী একো নাই।
বতৰটো কাৰণেই হৈছে বতৰ মাজে মাজে ৰ'দ দিয়ে মাজে মাজে হেৰি কৰে,
অ সেইৰে মোৰ এই মই বেমাৰ পৰা উঠিছো হে। অলপমান ভাল পাইছোঁ আৰু কালি পৰহিতকে।
অ হয়।
এ আজি অলপমান ভাল পাইছো কিন্তু কালি একদম একদম বিয়াত জৰ, দিনত ৰাতিলে ভাল হৈছে ঔষধ পাতি খালো। মই আকৌ তোমাৰ সেই অসমীয়া ঔষধ খালো এই ফাৰ্মাচীৰ পৰা অনা নাই ঔষধ,
হয় হয় মানে এতিয়া আমাৰ অসমৰ মানে যিবোৰ বন ঔষধি আছে সেইবোৰে খালে আমাৰ প্ৰায়ে মানুহবোকৰ জ্বৰ বা বেমাৰ বোৰ ভাল হৈ যায় মেডিকেলৰ ঔষধবোৰ মান, মানে ইমান ভালো নহয় খালে বেয়া অ গম পাইছা নাই।
সেইটোয়ে মানে এবাৰ খাই দিয়া পিছত মানে সেই মেডিকেলৰ ঔষধহে ভাল, পিছত এই অসমীয়া ঔষধে কাম নকৰা হয় গাত। আয়োবেদিক ঔষধবোৰে।
হয় হয় এই সেইটো আজিকালি মানে মেডিচিনবোৰো কিবা আগৰ দিনত। জ্বৰ হ'লে যিটো মেডিচিনে খাব পাৰি মানে খালে ভাল হয় আজিকালি আকৌ সেই তেনেকুৱা মেডিচিনবোৱে। খালে কিবা কামেই নকৰা নিচিনা হয়।
অ হয় সেইবোৰেই আৰু বাকী ঘৰতে আছে নেকি।
অ নাই নাই ঘৰত নাই এতিয়া মই এফালে ওলাই আহিছিলো এই কিবা কাম এটা আছিল। সেইটো কাৰণে মই বাহিৰ আছো বাকে হেৰি এ তোমাক মানে মোৰ মানে কিছুমান এনেকুৱা প্ৰশ্ন কিছুমান আছে যিবোৰ মানে আমাৰ মনত থাকে। কিন্তু আমি ধৰা এনেকে কিতাপে পত্ৰ এনেুকোৱা কুৱেশ্যন বোৰ মানে স্পষ্ট নহয় আমি জেনেৰেলি হে লগ আগৰ কোনোবা বা কোনোবা তেনেকুৱা কিছুমান মানুহৰ লগত কথা পাতিব পাও। মানে মোৰ মনত তেনেকুৱা কিছুমান কুৱেশ্যন আছে তাকে মই তোমাৰ লগত আলোচনা কৰিম বুলি ভাবি আছিলো।
অ কোৱাচোন বাৰু কি কথা কি আলোচনা?
মানে এতিয়া চোৱা আমাৰ মানুহৰ আমি একচুৱেলি মানুহ বা প্ৰ প্ৰত্যেকটো জীৱ জন্তু কি লৈ জীয়াই থাকো আমি স্মৃতি লৈ জীয়াই থাকো। বা এতিয়া যিখিনি কাম কৰিছো বা আগতে আমি যিবোৰ কাম কৰিছো পঢ়িছো সেইবোৰক আওৰাই পেলাই বা সেইবোৰ আমি মনত ৰাখি আমি কাম কৰিছো বা তেনেকে আমি আগবাঢ়ি গৈ আছো সেইবোৰে আমাক সহায় কৰিছে। কিন্তু তুমি এনেকুৱা ভবানে যে চি স্মৃতিবোৰ যদি আমাৰ নহলেহেঁতেন তেতিয়া ব্যক্তিবোৰৰ জীৱনত মানে কেনেকুৱা প্ৰভাৱ পৰিলেহেঁতেন। যদি ধৰি লোৱা যে স্মৃতিবোৰ নাই সেই স্মৃতিবোৰ যদি নাথাকিলেহেতেন ব্যক্তি তেতিয়া কেনেকুৱা জীৱনটো আমাৰ কেনেকুৱ পৰিৱৰ্তন হ'ল আজিৰ নিচিনাই হ'ল হেতেন নে বাৰু?
এ আজি আছে আজি নিচিনা কেনেকে হৈ থাকিলেতেন যদি স্মৃতিবোৰ নাথাকিলেহেঁতেন আমাৰ এতিয়া আৱেগ নাথাকিলেহেঁতেন দেখোন আবেগ অনুভূতি এইবোৰ নাইকিয়া হৈ গ'লহেঁতেন আমাৰ জীৱনৰ পৰা। কাৰো প্ৰতি সহানুভূতি তাৰপিছত আন্তৰিকতা সন্মান শ্ৰদ্ধা এইবোৰ নাইকিয়া হ'লহেঁতেন কাৰণ স্মৃতি বোৰেইতো এই এইসমূহৰ মানে কি কৰিমা কোনোবা এজনৰ প্ৰতি আন্তৰিকতা কেতিয়া আহিব যেতিয়া তোমাৰ মনত তেওঁৰ প্ৰতি স্মৃতি থাকিব ভাল ভাৱ থাকিব হয় নে নহয়? আকৌ ডাং শ্ৰদ্ধা সন্মান এইবোৰ ঠিক তেনেকুৱাই আৰু গতিকে স্মৃতি নহলে মানে কেনেকে মানৱ জীৱন অচল হৈ পৰিব চলিবই নোৱাৰিব দেখোন মানুহৰ ইজনে সিজনৰ লগত লগত মিলা প্ৰীতি ভাৱ নাইকিয়া হ'ব, আনকি কথা বতাও নপতা হ'ব মানুহে।
সেইটোয়ে এতিয়া মানুহে এতিয়া মই যদি তোমাক লগ পাইছো মই তোমাক লগ পোৱাৰ পিছত মই তো তোমাৰ প্ৰতি ভাল ভাৱ ৰাখিছো নে বেয়া ভাৱ ৰাখিছো সেইটোতো মানুহৰ স্মৃতিয়ে ক'ব যে মই এই ল'ৰাজনক আমুক জেগাত লগ পাইছিলোঁ আমুক ঠাইত লগ পাইছিলোঁ সেই ল'ৰাজনৰ পৰিচয়টো কি যদিহে আমাৰ মানে ময়ো ভাবো কথাবোৰ যে আমাৰ যদিহে মানুহৰ বা প্ৰত্যেক জীৱৰে ব সেই বেলেগ বোৰ যিবোৰ কেনেকুৱা ধৰণৰ স্মৃতি সেইবোৰ কিন্তু আমি নাজানো কিন্তু আমি মানুহে আজি যিটো কথা জানিছো সেই কথাটোৰ প্ৰভাৱ আমাৰ দ্বিতীয় দিনা বা ভৱিষ্যত জীৱনলৈ থাকিব। এতিয়া যদিহে স্মৃতি নাথাকিলেহেঁতেন কিন্তু তেতিয়া মই ভাবো যে মানৱ সভ্যতাৰ কোনো বিকাশ নহ'লেহেঁতেন আকৌ মানৱ সভ্যতাৰ মানে এটা সভ্য়তা হিচাপে কোনো বস্তুৱে থাকিব নোৱাৰিলেহেঁতেন যদিহে স্মৃতিবোৰ নাথাকিলেহেতেন। তেতিয়া আমি দেখিছো নহয় যি কিছুমান মানুহৰ বয়সৰ পিছত মানে স্মৃতিবোৰ নাইকিয় হৈ যায়। কিছুমান মানুহ সেই এ স্মৃতিবোৰ নোহোৱা মানুহবোৰক আমি কেতিয়াবা কওঁ যে মানসিকভাৱে বিকাৰ গ্ৰস্তাৰ তেওঁলোক কোনো নিজস্ব ঠিকনা নাই কোনো মানুহক চিনি নাপায় কোনো মানুহক পৰা আদৰ লাভ নকৰে বাাৰ সিহতেওঁ কাৰোবাক মৰম, দয়া সহানুভূতি এনেকুৱা ভাববোৰ পোষণ কৰিব নোৱাৰে মানে স্মৃতি স্মৃতিটো আমাৰ মানুহৰ জীৱনৰ আটাইতকৈ ডাঙ ডাঙৰ অংগ নহয় নে কি কোৱা?
হয় অ' সেই সেইটোয়ে কথাটো আমাৰ এতিয়া জন্ম হোৱাৰ পৰা মৃত্যু হোৱালৈকে মানুহৰ মন তোমাৰ স্মৃতি গঠন হৈয়ে থাকে। নতুন নতুন স্মৃতি বে কি নতুন নতুন কথা শিকায়। তাৰপিছত আকৌ তুমি কি মানে আচলতে স্মৃতি নহলে মানুহৰ জীৱন চলিবই নোৱাৰিব। মানুহে তোমাৰ জীয়াই থাকিবৰ কাৰণেও স্মৃতি লাগিব আগৰ কাৰণে তুমি স্মৃতিয়ে তোমাক অনুপ্ৰেৰণা যোগাব। তোমাৰ মানে সকলোবোৰ স্মৃতিৰ ওপৰতে নিৰ্ভৰ হৈ থাকে ন। যদিহে তোমাৰ জীৱ মানে স্মৃতিয়ে নাথাকে তেতিয়াহ'লে মানুহৰ জীৱনত একো নাইে হৈ যাব দেখোন। মানুহ কেৱল জীয়াইহে থাকিব।
সেইটোৱে সেইটোৱে হয়। মানে আমি এতিয়া এতিয়া কথাটো হোৱা আমি গম পালো যে স্মৃতিটোৱে মানুহৰ জীৱনৰ অপৰিহাৰ্য অংগ। যাৰ দ্বাৰা এতিয়া মানুহৰ যিবোৰ শাৰীৰিক অংগবোৰ যিদৰে মানে হেৰি হয় প্ৰয়োজনীয় হয় বা যিবোৰাক গুৰুত্ব আছে ঠিক তেনেদৰে মানে আমাৰ মানসিক ক'বলৈ গ'লে আমাৰ স্মৃতিটোৱে মানে বেছিকৈ গুৰুত্ব আছে। চৰা
হয় হয় সেইটোোৱে ন সেইটো থাকিব লাগিব স্মিতি নহ'লে নহ'বই আৰু, উ!
তাকে তাকে মোৰ মানে মনত মানে আৰু এটা প্ৰশ্ন আছিলে দেই আমি এতিয়া চোৱা আমি এতিয়া সমাজখন তে হওক বা আমি কিছুমান কাম এনেকুৱা দেখো যে এই ক্ষমতাটো যদি মোৰ হাতত থাকিলে হেনে, তেন তেতিয়া মই নিশ্চয় সলনি কৰিলোহেতেন বা কিছুমান মই নীতি নিয়ম তুমি যদি ধৰা, চষ্টা হলাহেতেন যে তুমি যদি ভগৱান হ'লাহেতেন তেতিয়া তুমি মানে কেনেকুৱা কি কৰিলাহেতেন। যে এদিনৰ বাবে যদি তোমাক যদি পৃথিৱীখননৰ যদি শাসক বনাই দিলো। তুমি যেনিবা তোমাৰ ম, গোই চব বস্তু চলিব তেতিয়া তুমি মানে কেনেকুৱা ধৰণৰ আমাৰ বৰ্তমান হৈ থকা কামত পৰিৱৰ্তন কৰিব বিচাৰিবা মানে,
মম মুঠতে এটাই বিচাৰিম যে চবৰে ভাল হওক আৰু যাৰ যি ইচ্ছা আছে সেইবোৰ হওক সেইবোৰ পূৰণ হওক সকলোৱে, ভাল সকও সকলোৱে ঠিককৈ চলক সন্তোষ লাভ কৰক সকলোৱে মনত, আৰু এটা কথা হয় মানে আগতে চিনেমা এখন চাইছিলে য'ত এই, কনচেপ্টটোৰ ওপৰত চিনেমা এখন দেখুৱাইছিলে
আহ,
এই এজন মানুহক তোমাৰ এদিনৰ কাৰণে ভগৱান বনাই দিছিলে তেওঁ চবৰে ইচ্ছা পূৰণ হোৱাটো বিচাৰিছিলে কিন্তু কি হ'ল মানে, চবৰে মানে কি তাত মানে কিছুমান বিপৰীত প্ৰভাৱ দেখা গ'ল ধৰি লোৱা। এতিয়া তোমাৰ ইচ্ছা যে এ ইয়াত এটা ঘৰ বনক ধৰি লওক কোনোবা মাটি এটকাত এজ এটা ঘৰ থাকক তোমালোকৰ আৰু বেলেগ এজনৰও ইচ্ছা যে, একে জেগাতে মোৰো এটা ঘৰ থাকক বুলি। সেই বস্তুতে মানে এটা বিপৰত প্ৰভাৱ দেখুৱাই দিছে সৃষ্টি কৰিছিল। ছিল ন এনেকুৱা চিনেমা এখনো আছিলে, মই পিছে এনেকুৱা কথাবোৰ আগতে ভবা নাই দেই গতিকে মই ইয়াৰ এটা মানে, সঠিক উত্তৰ তোমাক দিবলৈ অসমৰ্থ হৈছো আৰু,
ডাগে তেগাত বুজি পাইছো ঠিকে কৈছ। তুমি মানে মই জাষ্ট মোৰ মনত কিছুমান আহি থকা মই তোমাক প্ৰশ্নৰ কথা সুধিছো এইটোয়ে নহয় যে এনে, ককা, অ মানে মই সেইটো তোমাক আগতে কৈছো যিবোৰ বস্তু আমি কিতাপত পঢ়িবলৈ নাপাওঁ বা বেলেগ, লগত তেনেকে আলোচনাও ন, হয় কিন্তু কেতিয়াবা এনেকুৱা কন আমাৰ মনত বাৰ বাৰ আহি থাকে ন যে মোক যদি কোনোবা যদি, দায়িত্বতটা দিলে হেতেন যে পৃথিৱীখননত যিবোৰ বস্তু বেয়া হৈ আছে বা যিবোৰ, সলনি কৰিব পাৰি তেতিয়া মোক কেনেকুৱা সলনি কৰিব পাৰিম তেতিয়া মানে মই ভাবো। যে, আমাৰ পৃথিৱীখনত আমি দেখি থাকো ন যে এ বহুত যিবোৰ মানুহৰ টকা পইচা বেছি, সিহঁতে এই যিখিনি দুখীয়া যাৰ হাতত পইচা পাতি নাথাকে সিহঁতক মানে বেছি, দমন কৰি ৰাখিব বিচাৰে বা সিহঁতৰ পৰা বেছি অধিক লাভ অৰ্জন কৰিব বিচাৰে, সেই তিনেুৱা মানে যিটো, অসমানতা বা অ অসমতা যিটো সেই মানে চিষ্টেমটো সেই চিষ্টেমটো মানে মই, এবাৰলৈ হ'লেও সলাই চাব বিচাৰিছিলো মানে,
উ! অ হয় তুমি ভাল ভাবিছা দেই মানে বৰ্তমান সমাজত এইো দেখোৱয়েইে নো আমি এতিয়া দুখীয়াসকলক ধনীসকলে দমন কৰি ৰাখিছে অকল ধনী সমল সকল বুলিয়েই নহয় যোৱা। হাতত ক্ষমতা আছে তেওঁলোকে মানে তেওঁলোকৰ ক্ষমতাসমূহৰ অপব্যৱহাৰ কৰিছে। আৰু যোন দুৰ্বল খিনিক তেওঁলোকে শাসন কৰিব বিচাৰে তেওঁলোকৰ মতে চলাব বিচাৰে, তেওঁলোকৰ লাভৰ কাৰণে মানে দুৰ্বল খিনি ব্যৱহাৰ কৰিব বিচাৰে, বৰ্তমান সময়ত মানে তেনেকুৱা আমাৰ দেখিয়ে থাকো সকলো দিশতে সামাজিক ভাৱে হওক ৰাজনৈতিক ভাৱে, হওক অৰ্থনৈতিক ভাৱে হওক, মানে সেটো চলিয়ে থাকে আৰু তুমি ঠিকেই ভাবিছা যে এইবোৰ যদি নাইকিয়া হৈ যায় নিশ্চয় পৃথিৱীখন সুন্দৰ হৈ পৰিব, ভাল লাগিব ন?
সেইটোৱে, মই সেইটো মানে ভাবো মই যে কেৱল অকল মানুহৰ কথা কৈছো তেনেকুৱা নহয় এতিয়া তুমি চাবা আমাৰ মানুহটোৱে মানুহ আমি মানে জীৱ হিচাপে আমি পৃথিৱীত বাস কৰি থকা আমি মানুহকে মানুহে মানে জীৱ শ্ৰেষ্ঠ বুলি ভাবি লৈছো আৰু আমি প্ৰকৃতি তথা প্ৰকৃতিক সম্পৰ্ক সমূহক ইমান ভীষণ ভাৱে ব্যৱহাৰ কৰিছো যে আ আমি এটা সময়ত গৈ পেলাই, সেই প্ৰকৃত-প্ৰকৃতিবোৰ মানে আমাৰ মাজৰ পৰা হেৰাই থাকিব। তেতিয়া মানে মই চিন্তা কৰি থাকোতে কেতিয়াবা ভাবো, যে আমি প্ৰকৃতিৰ, মই যদি দি কোনোবা এদিনৰ কাৰণে পৃথিৱীৰ শাক
হব ধৰে, তেতিয়া মানে মই এনেকুৱা এটা
এ নিৰ্দেশনা দিলোহেঁতেন।
উম, য'ত তোমাৰ আমি প্ৰকৃতিক, যিমান বেয়াখিনি কাম কৰিলো।
সেই গোটেই বেয়া
ইয়াক মানে ভাল কৰিব পৰা, হয়, হয়, হয়, হয় অ, ঠিকে ভাবিছে, এ সেইবোৰে মানে। কিছুমান নিজৰ এতিয়া মনৰ কথা থাকে ন, মন যায় যে এনেক কুৱা হোৱা হেতেন, কিন্তু আমিও ইয়াতে কি কৰিবা আমিতো একো মন যোৱাামতে কৰিব নোৱাৰোঁ ন। বিচাৰিও আৰু এনেকুৱা হওক বুলি। আৰু তুমি ঠিকে ভাবিছা যদি প্ৰকৃতি খনৰ কথা কৈছা, ভাল লাগিলে তাৰমানে পৃথিৱীখন যদি তেনেকুৱা হ হৈ পৰিলেহেঁতেন, য'ত আমি প্ৰকৃতিক শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ, প্ৰকৃতিখনৰ কথা ভাবো আৰু যদি মানুহেই শ্ৰেষ্ঠ নহয় যদি বেলেগ কিবা প্ৰাণীয়ে শ্ৰেষ্ঠ হ'লহেতেন নিশ্চয় চাগে, পৃথিৱীখন অলপ বেলেগ হ'লহেতেন ন বৰ্তমানত কে কাৰণ এতিয়া মানুহ এনে জীৱ শ্ৰেষ্ঠ হৈনো কি কৰি আছে কিমান অকৰ্ম কৰি আছে পৃথিৱীত।
সেইটৱে সিহতে মই বিচাৰো মানে আমি প্ৰকৃতিক এতিয়ালৈকে যিবোৰ শোষণ কৰিলো আমি সেইখিনি ঘূৰাই দিবলৈ বিচাৰো মানে, এতিয়া অ', আমিছো, আমি এতিয়া প্ৰকৃতি গছ গছনি কাটি পেলাই শেষ কৰি পেলাইছো, যা যান বাহনৰ যি দুৰ্গন্ধ হৈছে, সেই দুৰ্গন্ধৰ দ্বাৰা মানে প্ৰকৃতি ইমান প্ৰদূষিত হৈছে। সেইবাবে মই বিচাৰো, যাতে মানুহখিনিয়ে সেইবোৰ ৰোধ কৰক, ৰোধ কৰি পেলাই মানে
সদায় মানে প্ৰকৃতিৰ লগত আমি সহবাস কৰিম, হয়, হয়, অ অ মোৰ মনত আক' আৰু এটা কুৱেচন আছিলে দে, কি কুৱেচন কোৱাচোন। মানে আমি এতিয়া যিমানেই সপোন দেখো তুমি ই কি নাজানো এতিয়া ধৰা মোৰে মই এতিয়া এটা সপোনৰ কথা ক'ম যে মোৰ পৃথিৱী এদিনৰ বাবে যদি বনোহেতেন তেতিয়া মই এনে কিছুমান কাম কৰিব তেতিয়া মই ক যে মানুহ প্ৰত্যেক মানুহে সপোন দেখে প্ৰত্যেকৰে মনত এটা এটা সপোন থাকে ভালেই হওক বা বেয়া হ বা সেইটো কেতিয়াবা পূৰ হব বা নহয় সেইটো কোনেও নাজানে, হয়, অ',
কিন্তু যদিহে মানে, মই কিন্তু এইটো প্ৰশ্ন কৰিব বিচাৰিছো যে এই সপোনবোৰ বাৰু
এই সপোন বোৰ বাৰু আৰু কিছুমান সুখৰ বাৰ্তা থাকে উম উম কি কৈছা আকৌ এবাৰ কোৱাচোন মই কথাটো ধৰিব পৰা নাই, তুমি মানে, তুমি অলপ কঠিন কঠ বিছা ন মানে কি আৰু আমি স-সৰ্বসাধাৰণতে এনেকুৱা কথাবোৰ নাভাবো ন।
সেইটোৱে সেইটোৱে, আমি এতিয়া সপোন বোৰতো আমি গোপনে দেখো ন যে আমি সপোন কিবা এটা কথা কথা ভাবিছো এইটো কাকো আমি নকও, তাক কবলৈ নিবিচাৰোও, তুমি মানে কি ভাবা আমি মনতে যিবোৰ সপোন ভাবিছো সেইবোৰ সাধাৰণতে গোপন কথা নে নে আমি কাৰোবাৰ লগত আলোচনা
কাৰোবাৰ লগত আলোচনা কৰিব পাৰোঁ বা কৰা উচিত, আছলতে সপোন বোৰ আলোচনা কৰিব লাগে আৰু এনে চাবলৈ গ'লে কি সপোন কিছুমান হ'লে একদম খুব ভয় লগা কিছুমান আকৌ তোমাৰ খুব আনন্দ যত তুমি যোনবোৰ সপোন দেখি তুমি আনন্দ হোৱা কিছুমান আছে আমি বুজিয়ে নাপাওঁ এইবোৰ আচলতে মানুহৰ লগত আলোচনা হব লাগে এতিয়া হৈ থাকে আমাৰ মনৰ মাজত যেনেকুৱা ধৰণৰ ৰ আৱেগ চলি থাকে সেই সমূহকে আমি সপোন বুলি দেখো কিছুমানে মানে এনেকেদৰে কয় আৰু সপোনৰ সংজ্ঞা এনেদৰে দিয়ে ধৰি লোৱা এতিয়া আমি কিছুমান অন্ধবি বিশ্বাসো আছে সপোনৰ লগত জড়িত যেনে হাতীয়ে নাছিলে আমাৰ দিন বেয়া হয় সাপ দেখিলে আমাৰ অমংগল হোৱাৰ চিন থাকে এইবোৰে মানে সপোনৰ লগত